হয় কোৱাচোন?
কি কৰি আছা।
এনেই আছো তুমি।
মই এনে আছো বাৰু, খবৰ পাতি ভাল।
হয়, খবৰ পাতি ভালে ৰ'বা তোমাৰ।
মোৰো ভালে। অ', ভাত পানী খালানে। এনে এ ইফালে সিফাল ঘূৰি আছো অলপ গৰম লাগিছে ঠাণ্ডা হাৱা খাই আছোঁ।
অ', হয়, বৰ গৰম দিছে ন এটা।
উম, গৰমত থাকিব থাকিব নোৱাৰি,
হয়, ঠিকে কৈছে ইমান গৰম দিছে এটা, সন্ধিয়া সময়ত ঠাণ্ডা হ'ব লাগে আৰু ইমান গৰম
অ', নক'বা আৰু। এনেকা কেতিয়াবা গৰম পৰি যায় ন। ইমান বেয়া বেয়াকে।
তাকে।
উম, গৰমৰ বিষয়ে কিবা ক'বা নেকি। গৰম কিহৰ কাৰণে ইমান বাঢ়িছে।
কিহৰ কাৰণে বাঢ়িছে, বতৰ লৈ কথা
তোমাৰ ভইচটো, হে। কি ক'লা।
হেল্ল'।
অ', ৰ'বা
অ', শুনিছানে।
আজিকালি গৰমটো বিৰাট বাঢ়ি গৈছে আগতে ইনে এনেকুৱা গৰম নাছিলে বৰ্তমান যিহেতু কাৰণে এতিয়া গৰমটো বাঢ়ি আছে তাৰ কাৰণে গছ গছনি নোহোৱা কাৰণে গৰমটো বাঢ়িছে এতিয়া চিজন হয় বাঢ়ি গৈছে, ফুৰিবলৈ যাবলৈ মনো নাযায়।
হয়- হয় ঠিকে ক'লে, আজিকালিটো পোৰা আগতেটো পুহ মাহলৈ চে ন, আজি আগতে যেনুকা আ আগতে টো নৱেম্বৰ মাহটো মাহটোটো অহাই মানে হোৱাই নাছিল ম মানে য'ত তোমাৰ বৰষুণ ঠাণ্ডা বহুত ঠাণ্ডা পেলাইছিলে। কিন্তু এবাৰতো চাবা মানে গৰমেই দিছে মানে প্ৰতি পুৰা মাহটোহে বেছি গৰম হৈছে মানে ইমানো ঠাণ্ডা হোৱাই নাই এইবাৰ।
কি যে হ'ব দুৰ্গ
ইমান গৰম হলেতো মানে মানুহ খনো বেয়া হয় ন, বহুত হাই প্ৰেছাৰ থাকা মানুহ। গৰমত মাথা ঘুৰাই পৰা ম আৰু পৰি যা হয় ন? ধৰণটোমান হোৱাতো বেয়াই হয়।
হাই প্ৰেচাৰ হোৱা মানুহক কি খাব লাগে? বেছিকে?
প্ৰেছাৰ মানুহ বেছিভাগতো মানে খাব লগীয়া বস্তু যেনেকুৱা গৰম নাথকা বস্তু হয়, যেনেকুৱা এতিয়া মানে, সেইটো খালে পুই শাক খালে ত' মানে বেছি গা মানে বেছ বেছত টো বেছি বাঢ়ি আহে ন? পইচা হওক মানে ক যিমান গৰম বস্তু হয় মানে স্তু মানে খালে মানে বেছি কে গৰম উঠে আৰু গাটো, আৰু গা গৰমৰ আৰু বেছিকে খং যদি কৰিলে যোনে মানে যাৰ হাই প্ৰেচাৰ আছে ন, সিহঁতে বেছি খং কৰিলে মানে বেছি চিঞৰিলে মানে হাই মানে প্ৰেচাৰটো উঠি যায় আৰু। সেইটো কাৰণে মানে ইমান চিঞৰিব নালাগ সিমানে অলপ ভালদৰে যদি কথা পাতিব লাগে আৰু ৰ'দটো বেছি পালে মানে সিহতে মানে বেছি ৰ'দটো ল'ব নালাগে আৰু বেছিভাগ মানে অলপ ঠাণ্ডা বস্তু খাব লাগে যেনেকে অমিতা হওঁক, আমাৰ পেটৰ কাৰণে ঠাণ্ডা পায়, সেইগিলা বস্তু খাব লাগে যোন বোৰ ঠাণ্ডা হোৱা বস্তু সেইটো খালে মানে অলপ ভাল সেয়ে আৰু মানে প্ৰেছাৰটো হ'লে ঠিকেই থাকে। আৰু কণীবোৰ এনকে খাব নালাগে কণীৰ মানে কোহুমটো যি হয় নহয় সেইটো খাব নালাগে। হাইপেছাৰ থকা মানুহবোৰ
অ', এনেকুৱাই হয় আৰু কি কবা, প্ৰেচাৰ থকা মানুহক মাছ মাংস কমকে খাব লাগে, গৰমত
হয়, হয়, মাছ মাংস কমকে খাব লাগে, বেছিকে মাছ মঙহ খালে ভাল নহয়।
বেয়া হয়, বেছি ছিকে মাছ মাংস খালে প্ৰেছাৰটো বাঢ়ি যায়। মই দেখিছোঁ প্ৰেছাৰ থকা মানুহে মাছ মাংস খাবই নালাগে। বেছিকে আৰু প্ৰেছাৰটো বাঢ়ি যায় মানুহৰ চবৰ প্ৰেছাৰটো থাকেই ন কিছুমানৰ। হাই থাকে কিছুমান ল' থাকে। তোমাৰ ল' প্ৰেচাৰ আছে না অ, হাই থাকে চবৰ মানুহৰ প্ৰেচাৰটো থাকে। থাকে ন। কিছুমানৰ ল' থাকে কিছুমানৰ হাই থাকে। তোমাৰ পেচাৰ আছিল ল আছে।
হয় মোৰতো ল, য়ে। প্ৰেচাৰ আছে মানে মোক মানে ডক্টৰে পানী খাবলৈ দিছিলে তে মই পানী খাওঁ। যিহেতু বেছিভাগ পানী খালে মানে অলপ ভাল হয়। মানে বডিটো ভাল থাকে ন? ঠাণ্ডা মই ক'লোৱে তোমাক ঠাণ্ডা বস্তু খাব লাগে। বেছিভাগ। আৰু পানী চানী খাই থাকিলে, মানে পানী এনাৰ্জিটো হৈ থাকিব ন। তোমাৰ গাত যদি পানী নাথাকিলেও। প্ৰেছাৰ লৈ কথা ন? মানে প্ৰেচাৰটো কমি হৈ থাকে সিটো কাৰণে পানীটো অলপ খাব লাগে তিনি লিটাৰ মান। তিনি চাৰি লিটাৰ মান দিনটো মানে। খাব লাগে। মই মানে পানী ইমান নাখাওঁ ন। উ
উম উম মই পানী ইমান নাখাওঁ। অ গৰমতে খাওঁ ঠাণ্ডাতটো নাখায়েই।
হয় ঠাণ্ডাতো পানী খাব মানে মনেই নাযায়। আৰু ঠাণ্ডাই লাগে আৰু তোমালো
উম কেতিয়াবা আকৌ ঠাণ্ডাতো পানী পিয়াহ বি বেলেগ লাগে আ বেয়াকে লা-।
হয় ঠকেই কৈছা তুমি। ঠাণ্ডাটো বেছি বেয়া বহুত বেৱাকে লাগে। আৰু এতিয়া মানে ঠাণ্ডা খালেও মানে অলপ ঠাণ্ডা পানী খোৱা যায় ন, ঠাণ্ডাত পানীটো ইমান গাৰ কাৰণে ভাল নহয়। যিহেতু আমি ভাবো যি হক গৰম দিছে। কি বুলি কৈ কেনে গৰমৰ কাৰণে মানে আহি কেনে ডাইৰেক্ ঠাণ্ডা পানী খাই দিয়া যায়। আৰু বহুতে মানে বৰফ খায়। এইগিলাক খাব নালাগে আৰু ন। মানে অলপ ৰখিব লাগে। অলপ সময় ৰখি কেনে তেতিয়া গা ধুব লাগে। গা ধুুই কেনে হে মানে অলপ
উম এই যে ঠাণ্ডা পানী খোৱা আমাৰ মানে বহুত বেয়া কৰে জানে নে?
মানে আমি ভাবো যি হক মানে ভাল হৈ যাব বুলি কেনে, কিন্তু ভাল নহয়। পানীটো মানে খাব নালাগে আৰু।
আমি গ়ৰম গ়ৰাটো বিৰাট বেয়া জানে? অ সেইদিনা মোৰু ল' প্ৰেছাৰ আছে ল' প্ৰেচাৰ থকা বেয়া কিন্তু। বেয়া, ভাল
ল' প্ৰেচাৰ থকা ইমানো ল' হুৱা ভাল নহয়। কিন্তু ল' প্ৰেচাৰ থকাটো ভালেই হয়, মানে বহুত বস্তু খাব পাৰি। আৰু হাই প্ৰেছাৰ থাকিলে মানে কি হয় বহুত বস্তু খাব নোৱাৰি মানে। বহুত বস্তু বাছ থাকে যিমান গৰম বস্তু মানে, আমাৰতো বেছি ভাগ গৰম বস্তুয়েই বেছি হয় ন, ইমান যেন ভাবি লোৱা মাছ, মাংস, মাছ মাংসতো গৰমেই হয়। খাহী মাংস ভাবো খাহী মাংস খালে আমি এনাৰ্জি পাওঁ। কিন্তু খাহী মাংস মানে প্ৰেছাৰ থকা মানুহে খাব নোৱাৰি। বেছি হাঁহৰ মাংস খাব নোৱাৰি। এতিয়া ল' প্ৰেচাৰ হলে মানে চব খাব পাৰে আৰু সেনেকুৱাঁকে।
হয়
হয় প্ৰেচাৰটো হাই হলে মানে বেয়া হয়।
ল' প্ৰেচাৰো ভালেই হয় হয়নে?
হয় হয় ল' প্ৰেচাৰতটো ভালে হয় মোৰ মতে, কিন্তু হাই প্ৰেচাৰতটো বেয়া। মানে হাই প্ৰেচাৰত কি হয় আজিকালি দেখাই পাইছা তুমি। বতৰটো মানে কেনেকুৱা চেঞ্জ হৈ যায়। এতিয়া যদি ঠাণ্ডা হ'ব পতকে যদি ৰ'দ দি দিয়ে। তে মানে মানুহ যদি গৈ আছে ৰাস্তা ঘাটে আৰু তামোলো যদি খাই তামোলো খালে মানে হাই প্ৰেচাৰ তো মানে তামোল যেতিয়া থাকে গৰম উঠে গাতো। যোন, যোন কেইটা প্ৰেছাৰ থকা মানুহকেইটা বহুতৰে এনেকে দেখা পালোঁ। মই মানে তামোল খাই কেনে প্ৰেচাৰ উঠি কেনে মানে মানে তাতেই পৰি গৈছে আৰু, বাগৰিত পৰি যায় মানে মানে ডেড্ টো হৈ যায় মানে সেনেকুৱা হয় আৰু। সেইটো কাৰণে মানে ল' প্ৰেচাৰটো মোৰ মতে ভালেই হয় আৰু।
মোৰ দাদা এজন আছিলে। আহ মাহীৰ ল'ৰা। অহ তেওঁৰ মানে আহ তেওঁৰ হাই প্ৰেচাৰ আছিলে। এনেকুৱা হাই প্ৰেচাৰ এনচি অহ এনচিডেন্টতে তেওঁৰ ডেথ হল মৃত্যু হ'ল। অ কি হৈছিলে মানে।
দে
অ তেওঁ কাপোৰৰ দোকানত কাম কৰিছিলে। উম তাৰপিছত কাপোৰ কাপোৰৰ দোকানত কাম কৰোঁতে মানে তেওঁ আ কাপোৰ বেছিকৈ মানে তেওঁ হাই প্ৰেছাৰ আছিলে। কেইদিনমান ধৰিকে তেওঁৰ গা বা বেয়া আছিলে। অ তেওঁ কাম কাম কৰিছিলে ও তাৰপিছত অ কাম কৰোঁতে কৰোঁতে হাই প্ৰেছাৰ উঠিলে উঠিলে এ অলপ সময় ৰেষ্ট ল'লে তাৰপিছত আকৌ অ ক'লে মই কাম কৰিম এতিয়া মোৰ ভাল লাগিছে বুলি ক'লে তাৰ পিছত যেতিয়া কাম কৰিব ধৰিলে। পইচা আ এনে পইচা মানে কেচিয়াৰৰ কাউন্টাৰ আছিলে এনে পইচা কাউন্ট কৰোতে- কৰোতে এনেকে চিয়াৰত বহিকে ইয়াৰৰ লগতে ডাইৰেক্ট গল মাথাত দাইৰেক দুখ পালে। হয় তাৰ পিছত অ - অ বিহস হৈ গল বিহজ হোৱা পিছত অ, বিঅছ হোৱাৰ পিছত তেওৰ অ, আ মেডিকেল যাওতে - যাওতে তেও মানে অ, মৃত্যুৱেই হ'ল। এ বৰ বেয়া লাগিল শুনিকে মানে।
হয় এনেকুৱা বৰ বেয়া লাগে। সেইটো কাৰণে মানে প্ৰেছাৰটো প্ৰেছাৰ হ'লে মানে যোনে হাই প্ৰেছাৰ থাকে ন সেইটো মানে যি তি খাব নালাগে আৰু অলপ চব মানে বাচি চলিলে আৰু নিজৰ স্বাস্থ্যৰ কাৰণে ভাল হয় ন। মানে আগত লৈ আৰু বেছি বেয়া নয়। মানে বহুতে আৰু হাই প্ৰেছাৰ থাকিলেও মানে বাচি নচ চলে ন এ ভাবে আৰু যি হব দেখা যাব এনেকে কি ভাবে তেতিয়াও মানে এনেকে ভাবিব। কব নালাগে মানে যি কৈছে ন ডক্তৰ বোৰ চে নিজে জানে আৰু যি। ইগলা খালে মানে প্ৰেছাটো উঠিব। সেইটো মানে এইটো বস্তু খাব নালাগে আৰু মোৰ মতে। বহুতে আৰু ভাবে আৰু এই মোৰ। ৰিমে কৰিম মৰাটোতো চবেই মৰিব হয় নে নহয়। কিন্তু মানে অলপ নিজ যে বাচি চলি চলে তো ভালে হয় ন।
অ - অ উম, এনে প্ৰেছোৰৰ কাৰণে বহুত মানুহৰ বহুত প্ৰব্লেম হয় আছে। আৰু তোমাৰ প্ৰেছাৰৰ এনেকুৱা গৰ নহুৰুও খাব নাপায় নেকি।
হয় কি ক'লা?
নহৰুও খাব নাপায় নেকি।
হয় - হয় ন নহৰুও খাব নাপায় মানে বহুতে নহৰু গৰম হৈ থাকে ন। মানে বহুতে ন নহৰু লৈ খায়। কেনে মানে তাতে খাই ন মাংস। খধি কেনে গোতে - গোতে নহৰু মাঙ মাংস দি দিয়ে মাংস দি কেনে খাই আৰু বহুতে ভাল পায়। সেইটোও খাব নালাগে। বেয়া হয় নহৰু। ঠিকে কৈছা তুমি।
বহুত তেনেকুৱা প্ৰব্লেম হৈ আছে আজিকালি দেখিবলৈ পোৱা যায় যিহেতু তোমাৰ প্ৰেছাৰৰো প্ৰব্লেম আৰু বেলেগ বেলেগ বেমাৰো ওলাইছে আৰু বহুত তেনেকুৱা ধৰণৰ বেমাৰবোৰৰ কাৰণে মানুহবোৰে সমস্যাবোৰৰ এইটো কৰিব পৰা নাই আগতে মানুহৰ বেমাৰ কম আছিলে
হয় হয় ইতিয়া মানুহ বৰ বেমাৰ হৈছে যিহেতু মানে বতৰটো ন বতৰটো মানে ভাল হৈ থাকা নাই বতৰটো বেয়াতো মানুহতো বেয়া হবয়ে যেনেকুৱা ভাবিলো আ যেক মামই কলো যে তুমিও ক'লা ন যে মানে বতৰটো আজিকালি আগতেতো ইমান গৰম নাছিলে ন গৰম সময়তে হৈছিলে। মানে এটা মাহতটো লৈ হৈছিলে এটা বতৰতো ছিষ্টেম আছে এনেকুৱা এইটো গৰমত মানে এইটো মাহত মানে চবে ভাবিছিলে এইটো মাহত গৰমতটো বহুত দিব কিন্তু আমি এই যোনটো মাহত ভবা নাছিলো যদি গৰমতটো দিব সেইটো মাহতেতো মানে যদি গৰম দি দিয়ে এ মানুহটো মানে বেয়া হবই ন মানুহ বহুত বহুতে মানুহ বেয়া হয় বহুতে মৃত্যু হয় এনেকুৱা হয় মানে গৰমত, গৰমত বহুতে বেয়া আৰু ঠাণ্ডা দিনতো মানে কিছুমান মানুহৰ ঠাণ্ডা বেছি লাগিলে আৰু ঠাণ্ডা যদি বেছি উঠিলে হয়
এ কি কবা বহুত মানুহৰ বেমাৰ হৈ আছে তাৰ পিছত আহ মানুহৰ বহুত প্ৰব্লেমো হৈ আছে আৰু নতুন নতুন ধৰণৰ বেমাৰবোৰ ওলাই আছে
হয় ঠিকে কৈছে
ঠিক আছে ইয়াৰ বিষয়
অ ঠিক আছে দিয়া অ হ'ব দিয়া।